নমস্কাৰ হেল্ল' হয় হয়।
অ নমস্কাৰ। শুভ সন্ধিয়া শুভ সন্ধিয়া।
কেনেকুৱা? খোৱা বোৱা কৰিলে নে?
এ নাই নাই খোৱা বোৱা কৰা নাই, আজি হেৰি ঘৰত বনোৱা নাই ভাত।
হয়। এই নামঘৰতে কিবা কাৰ্যসূচী এভাগ আছে বুলি শুনিছো।
হয় হয় তেনেকুৱাই।
ময়ো আপোনাৰ যাম বুলি ভাবিছোঁ, হ'লেও মানে মোৰ কাইলৈ আপোনাৰ কাম এভাগ আছে সেইবাবে চাওঁ চাওঁচোন পাৰু নে নোৱাৰো যাব।
অ আচ্ছা। আমাৰ মানে সকলো মানুহ তালেকে যাব এতিয়া মানে গল আৰু কিন্তু আমি যোৱা নাই আৰু।
তাত অকমান হয়তো দেৰি হ'ব চাগে আপোনাৰ দহ মান বাজিব।
নহয় উম উম।
আপোনাৰ তিনিমান তিনি নহলেও চাৰি বজাৰ মানতে যাব লাগিব ইফালে। সেইটো কাৰণে চাওঁচোন আজি সোনকালে শুবলৈ চেষ্টাটো চলাম।
হয় হয় হয় হয়।
বাকি দিনটোৰ পৰিশ্ৰম আজি কেনেকুৱা গ'ল?
আজি ঠিকেই গৈছে বাৰু আজি বিশেষ পৰিশ্ৰম হোৱা নাই। যিহেতু আজি তেনেকে ইমান কাম বনো নাই। আহ কালি আপোনাৰ টোপনি খতি হৈছিল যে তাৰ কাৰণে অলপ অ আজি অলপ ভাগৰুৱা অনুভৱ হৈ আছে।
হয় হয়
তেনেকে দিনটো অলপ গ'ল আৰু।
বাকি খেতি পথাৰ সামৰিলে নে?
নাই নাই নাই খেতিপথাৰ আৰম্ভই কৰা নাই। বৰ্তমান আপোনাৰ এই ৰ'দ দিছে যে তাৰ কাৰণে পানী অলপ কমি আছে। তাৰ আগতে অলপ অহ- এতিয়া ৰুব পৰা হোৱাও নাই।
মানে আপোনালোক অকমান পলম হয় খেতি বাতিত
হয় হয় পলম হয় হয়
আমাৰ মানে আপোনাৰ সোনকালৰ পৰাই যিমান পাও আৰম্ভ কৰি দিম আৰু মানে আমাৰ মাটি সেখিনি অকমান আপোনাৰ বাম মাটি যদি ইয়াত মানে পানীটো পানীত থাকোতেই খেতিটো কৰি লোৱা নহয় পিছত মানে আপোনাৰ বতৰৰ প্ৰকোপ ক'ব নোৱাৰি যে খৰাং হৈ যাব
হয়
সেইকাৰণে আপোনাৰ সেই পানী থাকোতে সুবিধা অনুযায়ী কৰি লও আও খেতি
হয় হয়
এতিয়া আমাৰ নমা হৈছে এই খেতিত আপোনাৰ প্ৰায় আধাখিনিমান মাটি ৰোৱা হ'ল বৰ্তমান
উম উম উম উম আপোনালোকৰটো পানী পায় নহয় জানো নদীয়ে আপোনালোকৰটো দিগদাৰ কৰে অলপ
হয় যথেষ্ট দিগদাৰ কৰে বাৰু নদীয়ে মানে আমাৰ খেতি মাটি খিনিত ইমান প্ৰভাৱটো নেপেলাই আমাৰ ঘৰৰ যোনখিনি ঘৰৰ মাটিখিনি বা ঘৰৰ চোক কাশটোতহে ইয়াৰ প্ৰভাৱতো বেছিকে পৰে
হয় হয় হয় আচলতে এনেকোৱা অলপ দিগদাৰ হয় যে নদী কাষৰীয়া হলে
হয় হয় দাঁতিকাষৰীয়া অঞ্চলত মানে এইটো এটা আপোনাৰ প্ৰধান সমস্যাই এতিয়া আমাৰ এই বাৰিষা দিনকেইটাত মানে ধৰক এতিয়া আপোনাৰ পানী থাকিবই ইয়াত খেতি যোনখিনি আপোনাৰ বাম বাম খেতি হয় ধৰক পাচলি চাচলি এইখিনি নষ্ট হোৱাৰ উপৰিও মানে আপোনাৰ যেতিয়া পানী বিলাক শুকাবলৈ ধৰে মানে তেতিয়া ইয়াৰ পৰা বৰ বেয়া দুৰ্গন্ধ এটা আহে
হয় হয়
লগতে আপোনাৰ সেই পানী তেনেকে আৱদ্ধ হৈ থকা পানীত মানে মহে কণী পাৰেতো
হয়
সেই মোৰ শোকাৰ উৎপাততো মানে থাকিবই নোৱাৰি আৰু
হয় হয় তাৰ পৰাতো বহুত বেমাৰ আজাৰো হয় মানুহৰ
হয় এতিয়া আপুনি এইটো বতৰত বা এইটো ঋতুত আপুনি যথেষ্ট বেমাৰ মানে বাকী খিনিতকে আপুনি বেছিকে শুনিব কিছুমান বেমাৰ মানে এইটো এইটো ঋতুত বাৰু আপোনাৰ কিছুমান ৰোগ নহয়ও যেনে হৃদ ৰোগৰ বা এনেকোৱা কিছুমান বেমাৰ নহয় যদিও এতিয়া মানে আপোনাৰ সেই মেলেৰিয়া কলেৰা টাইফইড এইবোৰ শুনিবই আৰু এইবোৰ আপুনি প্ৰতিখন গাওতে এতিয়া চাৰি পাঁচ নকৈ এনেকোৱা ৰোগী পাবই
হয় হয়
আপোনালোকৰ মই শুনিছিলো হে দেই কিমান সত্য মই নাজানো আপোনালোকৰ তাৰ পৰা অলপ দূৰত বাৰু এ পদ্মপুৰৰ কোনোবা এটা অঞ্চল নে কল্যাণপুৰৰ কোনোবা ঠাইত আপোনাৰ কিবা জাপানী হেপাটাইটিছ হৈ এজন ঢুকাইছিল বুলিও শুনিছো।
হয় হয় কথাটো সত্য বাৰু হয় হয় সত্য কথাটো অ আজি আপোনাৰ এমাহ মানৰ আগতে এজন ব্যক্তি ঢুকাইছে বিশেষ বয়সৰ মানুহ নহয় তেখেতৰ বয়স হয়তো পঞ্চাশৰ আশে পাশে আছিলে
হয় হয় মানে আধা ব
হয় হয় হয় হয়
নহয় এতিয়া আপোনাৰ সেই মহটোৱে যে তেখেতক কামুৰিলে সেইটো একেবাৰে তেখেতৰ ঘৰতে কামুৰিলে নে নে বেলেগ বেলেগত
না ঘৰত ঘৰত
অ মানে এইটো অঞ্চলত আপোনাৰ সেই মহটোৰ প্ৰকোপটো আছে এতিয়াও
আছে আছে যথেষ্ট আছে যিহেতু সেই ব‌্যক্তি গৰাকী ঘৰো আমাৰ পিছিৰ কাষতেই
অ হয়।
গতিকে সেই পানী আৱদ্ধ হোৱাৰ ফলত তেওঁলোকৰ আশে পাশে মানে যথেষ্ট পানী আৱদ্ধ হৈ আছে আৰু তাৰ পৰা এটা বিশেষ আপোনাৰ পানীত যিহেতু কণী পাৰে। পোহে তাৰ পৰা এই মহে কামোৰা ফলতে
হয় আপোনাৰ ধৰক এনেকুৱা মহ বিলাকে য যদি কামোৰে এটা অঞ্চলত যদি এনেকুৱা মহৰ মানে অতিৰিক্ত প্ৰকোপ হয়। এনেকুৱা মেলেৰিয়া কলেৰা এইবিলাক বেমাৰ হোৱা মহৰ স্বব্বেও আপোনাৰ যদি অঞ্চ আচলতে এনেকোৱা বেমাৰ হয় জাপানীচ এনকেফ্লাইটিছ নিচিনা। তেতিয়া মানে চৰকাৰে আপোনাৰ সেই ধোঁৱা দিয়া ব্যৱস্থা এটা লয়। আপোনালোকৰ তাত সেইটো ব্যৱস্থা লৈছিল নেকি বা সেই আপোনালোকৰ তাত বুলি নহয় সেই অঞ্চলটোত তেনেকোৱা কিবা লোৱা আপুনি গম পায় নিকি পদক্ষেপ
ক্ষেপ তেনেকুৱা আপোনাৰ অ বৰ্তমানলৈকে শুনা নাই বাৰু কিন্তু এটা কথা ক'ব লাগিব আমাৰ যিসমূহ নিকটবৰ্তী চিকিৎসালয় আছে। তেওঁলোকৰ পৰা তেওঁলোকৰ পৰা কিছুমান আমাৰ জাননী আহিছে বাৰু অ তেওঁলোকে আমাক অলপ সাৱধান হৈ থাকিবলৈ অনুৰোধ জনাইছে যে আপোনালোকে যিহেতু এইটো নদী কাষৰীয়া অঞ্চল ইয়াত যথেষ্ট পৰিমাণে আপোনাৰ মৰ উৎপাত আছে আৰু লগতে আমাৰ আশে পাশে যথেষ্ট জংঘলো আছে। তাৰ কাৰণে মানে অকণমান সাৱধান হ'বৰ কাৰণে আমাক কৈছে বাৰু
এতিয়া এ এনেকুৱা যদি হয় মই আগতে শুনিছো মানে মই আপোনাৰ সেই ধোঁৱা দিয়াৰ ব্যৱস্থাটো আপোনাৰ- তাৰ ব্যৱস্থা কৰি দিয়ে।
আমি যদি মানে আপোনালোকে যোগাযোগতটো কৰে তেনেকুৱা কিছুমান জৰুৰীকালীন নম্বৰ থাকে সেই নম্বৰটোত
হয়।
কোনো বাসিন্দাই যোগাযোগ কৰি দিয়ে তেতিয়া সেই ধোঁৱা দিয়া ব্যৱস্থাটো
হয়। এইটো বৰ্তমান আমাৰ এই অঞ্চলত এনেকুৱা এটা ব্যৱস্থা হয়তো নাই। যিহেতু সেই তেনেকুৱা এটা ব্যৱস্থা কৰিবলৈ হলে আমাৰ চহৰ অঞ্চলবিলাকত বৰ ভাল এটা হেৰি পৰিস্থিতি থাকে। কিন্তু আমাৰ গাও অঞ্চলত এতিয়া কিমান ধোঁৱা দিব বা তেনেকুৱা এটা ব্যৱস্থা গ্ৰহণ কৰিব যিহেতু ইয়াত আমাৰ আহ হাবি বন অতি বেছি যিহেতু সেই অঞ্চলত আহ ধোঁৱা দি মহ নিবাৰণ কৰিবাতো ইমান সহজ সাধ্য নহয়। গতিকে এনেকুৱা এটা পদক্ষেপ হাতত ল'বৰ কাৰণে আমাৰ বিভাগ বিভাগীয় কৰ্তৃপক্ষ অলপ অসুবিধাত পৰে।
এইটো আপোনাৰ অকণমান হেৰি হৈছে অকমান অ খেলিমেলি হৈছে ভবাত এইটো মানে আপোনাৰ সেই মেচিনেৰে ধন্দিয়া প্ৰক্ৰিয়া এটা লয় মানে তেওঁলোকে হাতত এইটো আপোনাৰ জিলা কৰ্তৃপক্ষৰ পৰা আহিব হয় হয় এইটো মানে আপোনাৰ যোনটো চি অফিচ সে তাৰ তাৰ তাৰ জৰিয়তে আহিব মানে গতিকে মই যদি মানে ক'ৰবাত পাওঁ কেনেবাকৈ ময়ে ময়ে হ'লেও ফোন এটা কৰি জনাই দিম যে আমাৰ অঞ্চলটোৰে।
কাৰো নাই চাম ফোন কৰিব পাৰি নি তেখেতৰ লগত। তেখেতলোকৰ লগত।
হয় হয় হয়।
এতিয়া সেয়াই আৰু আমাৰ ঘৰতো মানে মৰ প্ৰকোপ আপোনাৰ কি? কোমক যদি এঘণ্টা থাকিবলৈ হয় তেন্তে আপোনাৰ।
আাৰ গোটেই আপোনাৰ কঁঠালৰ দৰে মানে ফুট ফুট গুটি গুটি উঠি যাব।
হয়। অ এনেকুৱা এই বাৰিষা সময়খিনি এনেকুৱা এটা পৰিস্থিতি হয় প্ৰতি বছৰে। অ আমি এটা কথা। মানে ব্য্ৱস্থা কৰিব লাগে যিহেতু আমাৰ আশে পাশে যথেষ্ট হাবি জংঘল আছে। গতিকে আমি আমাৰ ঘৰৰ আশে পাশে যিসমূহ হাবি আছে বা। দেখুৱাই যাব অছ কেলে আমি কাটি আমি অলপ চাফ চিকুণ কৰি দিব পাৰোঁ আৰু যিসমূহ পানী জমা হৈ থাকে পানীসমূহ যদি আমি সিঁচি দিয়া ব্যৱস্থা কৰিব পাৰো নহলে তাত আমি। আমাৰ ম'হে কণি পাৰিব নোৱাৰাকে যদি আমি অঁহ ডিডিটি বা ব্লেচিং এনেকুৱা ধৰণৰ কিছুমান ব্যৱহাৰ কৰিব পাৰো তেতিয়াহ'লে হয়তো আমাৰ মহে মহে কণী পাৰিব নোৱাৰিব আৰু তাত আমাৰ অলপ মৰ প্ৰকোপটো কম হ'ব বুলি ভাবিছো।
হ মহৰ প্ৰকোপটো কম অলপ। অকণমান হ'লেও। কিন্তু হ'লেও মানে। ণ কৰিব নোৱাৰোঁ সেইটো মানে সম্ভৱেই নহয়। এতিয়া আমি এনেকুৱা এইটোৰ বিষয়ে শুনিছেনে আমেৰিকা।
হয়।
সমূহখিনিক মানে কিছমান ৰাসায়নিক আপোনাৰ গেছ চট। সিহঁতক এনেকুৱা কৰিছে যাতে সিহঁতি প্ৰজনন কম ক্ষমতা। ত মানে সিহঁতি হেৰুৱাই পেলাই আৰু তাৰপিছত সেই মুখখিনি। কিছুমান মাইকী ম'হৰ এলেকাত এৰি দিব বুলি মই শুনিছোঁ। যাৰ ফলত মানে মৰ বং বৃদ্ধিটো কমি।
হয় হয় হয়।
হয় এইটো কিমান ফলপ্ৰসূ হয় আমি পৰৱৰ্তী সময়ত গম পাম আৰু
হয়। অ তেনেকুৱা এটা ব্যৱস্থা কৰিলে কি হব যিহেতু আমাৰ আহ যিসমূহ মূহ আছ- মহসোপাই মহখিনে কণী পাৰে ক'ত য'ত পানী জমা হৈ থাকে। এনেকুৱা অঞ্চললৈ এনেকুৱা অঞ্চলো আছে যিবিলাক অঞ্চলত আমাৰ চৰকাৰী কৰ্তৃপক্ষই যিমান ব্যৱস্থা হাত লৈছে সেইসমূহ ইমান ঢুকি নাপায়। গতিকে এই যিটো পদ- খেল হৈছে সেইটো আমাৰ আহ নগৰ অঞ্চলত ফলপ্ৰস হ'ব পাৰে যদি আমাৰ গাও অঞ্চলত বিশেষকৈ ফলপ্ৰস হোৱাৰ মই কোনো বাট নেদেখো আৰু লগতে এটা কথা কব লাগিব আমাৰ যিসমূহ অঞ্চল আছে সেই অঞ্চল। খিনি মানুহসকল একেবাৰে সজাগ নহয়। অ এইটো কথা আমি ক'ব লাগিব যিহেতু আমাৰ সকলোৰে ঘৰত পুখুৰীত থাকেই। তাৰ উপৰিও সেই পুখুৰীসমূহত আহ প্ৰতি বছৰে বৰষুণ দিয়ে যদিও তাৰ পানী ওলাই যোৱাৰ কোনো ব্যৱস্থা নাই। গতিকে এইখিনি চব চৰকাৰী কৰ্তৃপক্ষই যদি কৰিব বিচাৰেও তেতিয়া হ'লে মানে ইয়াৰ কোনো মানে বিকল বিকল্প ব্যৱস্থা মই দেখাই নাই।
হয় হয় এতিয়া এইটো পদ্ধতি আপোনাক মই যোনটো পদ্ধতিৰ কথা ক'লো এইটো মানে আমাৰ দেশত নহয় আপোনাৰ আমেৰিকাত এইটো প্ৰথম এটা মানে তেওঁ- প্ৰচেষ্টা কৰিছে যে ভাবিছে এইটোৰ পৰা কিবা ভাল ফল পাও নেকি বুলি ধৰক এটা অঞ্চলত সিহঁত তেওঁলোকে এইটো মানে প্ৰথম পৰী- ৰীক্ষা নিৰিক্ষা কৰি চাব আৰু কিমান ফলপ্ৰসু হয়। যদি সেইটোত মানে ভাল আপোনাৰ ভাল উত্তৰ আহ তেতিয়া পৰৱৰ্তী পৰ্যায়ত হয়তো আজ পৰা দহ পোন্ধৰ বছৰ পিছত হলেও আমাৰ দেশতো তেনেকুৱা কিবা পদক্ষেপ আহিবওঁ পাৰে।
সময় লাগিব আমাৰ ইয়াত অহালে সেইটো মানে আৰু আমাৰ ইয়াত মানে আপোনাৰ বস্তু টোতো আপোনাৰ তেনেকুৱা এখন উন্নত দেশৰ লগত আমাৰ ভাৰত।
তেনেকুৱা প্ৰযুক্তি বিলাকৰ ক্ষেত্ৰত মানে আমি তুলনা কৰিবলৈ চালে নহব। আমাৰ আপোনাৰ অঞ্চল বোৰো ডাঙৰ আৰু আমাৰ ইয়াত মানে আপোনাৰ সেই চহৰীয়াতকে গাঁৱলীয়া গ্ৰাম্য অঞ্চল
হয়।
ন, সেইটো কাৰণে মানে ইমান আপোনাৰ শশ শতাংশ তেনেকুৱা এটা পদ্ধতি মাৰি ইয়াত আনিলে- আপুনি তাৰ পৰা এশ শতাংশই ফলাফল পাম বুলি আশা কৰিব নোৱাৰে।
হয় হয় হয়।
হয় হয়
অ, বাকী সেইটো কথা বাৰু বাদ দিছো বৰ্তমান। অলপ আমি বেলেগ কথা লৈ আহো। অ, যিহেতু আমাৰ এই অঞ্চল বিলাকত কিছুমান সমস্যা থাকে যিবিলাক সমস্যা আমি হয় টো সকলোৱে অ গুৰুত্ব নিদো আও বা আমি সকলোৱে আওকাণ কৰি চলো। ধৰি লওক এতিয়া আমাৰ অ বি- বিভিন্ন অঞ্চলত ধৰি লওক দুৰ্ঘটনা সংঘটিত হৈ থাকে। অ, সেই অঞ্চল বিলাকৰ মানে কি হয় আমাৰ ৰাস্তাক যিহেতু সকলো পুন ৰাস্তা নহয়। সকলোতে কিছুমান স্পিদ বেকাৰ বা ধৰি লওক আহে টাৰিং থাকে। তাৰ আশে-পাশে বিভিন্ন ধৰণৰ এই আমাৰ হাবি জংঘল থাকে। তাৰ ফলত আৰু লগতে আমাৰ ৰাস্তা বিলাকৰ যিসমূহ চাইন বোৰ্ড দিব লাগে অৰ্থাৎ, সংকেত সংকেতৰ কাৰণে যিসমূহ ফলক ব্যৱহাৰ কৰিব লাগে, সেইসমূহ আহ দিয়াৰ পাছ- আমাৰ জনসাধাৰণে সেই সমূহৰ ওপৰত মানে কোনো গুৰুত্ব নিদি সেইসমূহ উঘালি পেলাই নহয় হয়তো কোনোবা ভঙা চিঙাই লৈ যায়। না নাইবা তেওঁলোকে মানে সেইবিলাকৰ ওপৰত ইমান গুৰুত্ব নিদি পেলাই তেওঁলোকে অকল নিজৰ বাহনখন লৈ যোৱাৰ ওপৰতে বা নিজৰ বাহন খন চলোৱা ওপৰত বেছি গুৰুত্ব দিয়ে। সজাগতা বৃদ্ধিৰ কৰিব কাৰণ অকমান কিবা কৰিব পৰা হয় নেকি আৰু।
নহয় এইটো চখক আপুনি আমাৰ দেশ খন যোনখন আমাৰ ভাৰতবৰ্ষৰ দেশ এই